অহ নমস্কাৰ।
নমস্কাৰ। খবৰ ভাল আপোনাৰ?
আহ মোৰ খবৰ ভাল দে। আপোনাৰ খবৰ?
আপুনি কি কৰি আছে এতিয়া?
অ মই এতিয়া বহি আছো। আপুনি কি কৰি আছে?
মই অ মই মানে অলপ ফুৰিবলৈ আহিছো।
অ।
এই আমাৰ আমাৰ এই জাগাৰ অ মানে আমাৰ বাক্সা দিষ্ট্ৰিকৰ দাৰাগাঁও বুলি কোৱা এটা জেগাত অঁ ইয়াতে আহিছোঁ। মানে ইয়াত
অহ।
বহুত ভাল জাগা।
অ কেনেকুৱা এইটো জেগাবিলাক?
জাগাতোতো বহুত ভাল ভূটানৰ পাহ হাৰ এইফালে আমাৰ ভাৰতৰো পাহাৰ তাৰে মাজে দি মানে ভূটানৰ পৰা বহি আহিছে পানী। বহুত ধুনীয়া মানে একদম ঠাণ্ডা পানী আৰু। ফ্ৰেছ এক মানে এই ইয়াতে আমি গা ধুবলৈ আহিছোঁ। মানে ইয়াতে গা ধলি মানে বহুত ভাল পাও গৰম বতৰত। আমি তাতে গা ধুবলৈ বহুতে আহি থাকোঁ। আৰু আজিও আহিছো ইয়াতে মানে বহু বহুত মানুহগিলাও আহে ইয়াতে ৰিলচ বনাই যায়। ফটোশ্বুট কৰিবা কিছুমানে ফিল্ম শ্বুটিং কৰিবলৈ আহে।
অঁ।
ষ্টৰি' বনাব
অহ, উম উম উম।
চিনাৰি না তাতে ইয়াতে মানে আমাৰ কিছুমানে অ কি কয় জীপ লাইন
চিভ লাইন অহ অহ।
তাতে মানে আহে আৰু জীপ লাইন কৰিবলৈ।
অহ
ওচৰতে থকা এই মানাছ
অহ অহ মানছ অহ অহ মানছক অকে দে সেইটো ক কবাচোন
অ এইটোতো আমাৰ বাক্সা ডিষ্ট্ৰিকতে আছে সেইটো বহুত ভাল জাগা আৰু
অহ অহ
সে মাছই
উম উম উজাগাটো না
অ হয় হয় তাতেও মানে ভূটানৰ পাহাৰৰ পৰা পানী বহি আহে তাতে বহুত ডাঙৰ ডাঙৰ শিল আছে।
অ
পানীটো বহুত ঠাণ্ডা আৰু বহুত ধুনীয়া ভাল মানে। ক্লিয়াৰ দেখা পায় তাতে মাছো দেখা পায় আমি শিলো দেখা পাওঁ পুৰা ক্লিয়াৰ দেখা পাওঁ। তাতে মানুহগিলাক গা ধুবলৈ যায়।
আহ
তাতে পিকনিক খাবলৈ যায়।
অহ
আৰু জান জানুৱাৰী, ফেব্ৰুৱাৰী আৰু নৱেম্বৰ ডিচেম্বৰত মানে বহুত মানুহ ইয়াতে পিকনিক খাবলৈ আহে।
অ'
ওচৰত একবাৰ হ'লিও মানে ফূৰ্তি কৰিবলৈ লগ বান্ধো বান্ধৱীৰ লগত
আৰু ফেমিল আৰু না চব অঁ অঁ অঁ
ইয়াতে কিছুমানে খানা টো বনাই আনে কিছুমানে আহ মাংস খ মাছ মাংস কিনি আনি কিনে ইয়াতে বনায় আৰু।
অ অহ ফৰেনৰ মানুহ কেইটাই আহে নাই ইয়াতে
ফৰেনৰ বেছি অ অলপ চলপ আহে। ইমান নাহে মানে অঁ
অ অ ৰিজুত আছে নে কি ইয়াতে
ৰিজৰ্ট বৰ্তমান বনোৱা নাই।
বনৰ অঁ অঁ হয় দে অঁ।
বগৰী গাছো বহুত আছে।
উম উম
আৰু তাতে আছে বহুত গছ আৰু মানে আহ তাতে নদীটো দুটা হয় ন মানে নদীটোতো দুটা তাত নদী দুটাটো মানে ক্ৰচিন কৰি কিনে এক্স নিচিনা হৈ যায় মানে ঔষধি এটা যায় আৰু তলেত এটা যায় মাজত আমি পিকনিকটো খাওঁ। চাইডেদি চাইডেদি এ দুটা নদী আছে।
অ অ অ চদা
অ তাতে আৰু এটা নদীটো বহুত ডাঙৰ তাতেতো বহুত মানে অশখৈ পাহাৰৰ পৰা আহে তাতে বহুত ডাঙৰ ডাঙৰ শিল আছে তাৰপিছত আমি ওৰৰ পৰা তলত চালি বহুত ভয় লগা নিচিনা চিনাৰী হৈ যায় মানে তাত। তাতে আৰু বহুতেই ৰেষ্ট্ৰিকচন আছে বহুতে আৰু একদম এটা পাহাৰ আছে ওপৰত তাতে ওপৰত মানে এটা মন্দিৰো আছে
উম উম
অ বহুত ভাল জেগা
ভাল জাগা আৰু ন
অ ইয়াৰ পিছত আৰু মই অসমৰ বাহিৰত এইফালে শ্বিলঙত গৈছো শ্বিলঙত যাব লাগেতো আমি ফাৰ্ষ্টতে গুৱাহাটীৰ পৰা এইফালে জোৰাবাট হয় ইফালে বৰ্ণিহাট হয় তাৰপিছত উমিয়াম এনেকোৱা উমিয়ামটোতো বহুত ভাল জেগা উমিয়াত উমিয়ামত এটা লেক আছে সেই লেকটো অহ তাতে নদীও আছে তাতে
উম উম অ
কিবা দলং আছে এটা দলং বহুত ডাঙৰ দলং সেইটো পাৰ হৈ কিনে এইফালে উমিয়ামৰ পাহাৰ পায় এটা পাহাৰৰ পৰা এই লেকটো বহুত ধুনীয়া দেখা পায় মানে
অ'
বহুত ক্লিয়াৰ চাফা হয়
অ
আৰু শুনা পাইছিলোঁ আগতে ইয়াতে জলপৰি থকা বুলি
অ
কিমান সত্য এইটো কথাত টো মই নাজানো আগত মানুহবিলাকো আছিল ইয়াতে মানে এইটো আৰু বহুত অ কি কয় দ' হয়
দ' আৰু জাগটো অ একদম
এটা ৰিজৰ্টো আছে ৰিজৰ্ট তাৰপিছত টাউন ফেচিলিটি দিয়ে ফেচিলিটি তাতে থাকিব পাৰে খাব পাৰিব পাৰ্টি কৰিব পাৰিব আৰু
উম উম
তাতে নাওঁ
অ বটিং কৰিব পাৰে অ অ সেই দে হয়
ত তাতে তাৰ পৰা যাই কিনে আমি ইফালে শ্বিলং পাওঁ শ্বিলঙত আছে ৱাৰছলেক ৱাৰছলেগত বহুত ধুনীয়া জেগা ৱাৰছলেগত অলপ টিকেট কাটিব লাগে টিকেট কাটিকেনে তাতে সোমাব লাগে তাতে বহুত ধুনীয়া পৰিৱেশ এইফালে ইয়াতেও লেক আছে লেকৰ চাইডেদি চাইডে ফুল আছে বহুত ধুনীয়া ধুনীয়া গছ গছনি আছে আৰু তাত ওচৰতে বটানিকেল গাৰর্ডেন এটা আছে
অ
অ তাত তাতে বহুত মানে ৱাৰছলেগত বহুত কপোল গিলা ফুৰিবলৈ যায়
অ
মানে টাইম স্পেণ্ড কৰিব যায় গধূলি আৰু খুৱা এনেকোৱা গছ গছনিত অ এযোৰা এযোৰা আ কি কয় চৰাই নিচিনা
অ অ ইয়াতে উম উম মানুহেই আৰু মানে ইহৰ নিচিনা আৰু বহি থাকে অ ভালে হয় মানে
অ মানে এইটো কাপিলছ ফ্ৰেণ্ডলি কি কয় ফ্ৰেণ্ডলী পাৰ্ক নিচিনা কয় আৰু মানে এইটো অ কায়ো কাকো একো নকই
উ টাইম স্পেণ্ড কৰা মানে ভাল হয় আৰু না অ অ মানে অ
এইটো মানে তাতে আৰু ছিংগল গিলা ফাৰ্ষ্ট টাইম গেলি মানে বস্ত বহুত লাজ লগা কথা হৈ যায় সেইকাৰণে গিলা ইয়াতে বেছিভাগ নাযায়ে
অ হয় দে হয়
তাৰপিছত আমি গৈছিলোঁ এইফালে ইলেভেন ফল্ছত
ইলেভেন ফল্টছ সেইটো কেনেকুৱা অ
ফল্ছত তাতে এটা পাহাৰ আছে পাহাৰৰ ওপৰৰ পৰা আমি নামি আহিব পাৰোঁ ওপৰতে এটা দলং দলং আছে দলঙৰ পৰা চাইডেডি ৰেলিং নামি আহো আহি কেনে একদম তলত আহি পাওঁ আৰু আমি তাৰপিছত পানী পৰি থাকে ওপৰৰ পৰা।
অ'
বহুত ভাল জেগা তাতে আমি গৈ কেনে ফত। ফটো তুলিছো তাৰপিছত ৰিলচো বনাইছিলোঁ।
আহ
অ তাতে আৰু অ। তাৰপিছত তাতে এটা ওচৰতে তাতেও। এটা বহুত ডাঙৰ ভাল ৰিজৰ্ট আছে। আৰু এটা পাৰ্ক আছে মানে, অঁ পাৰ্কৰ নামটো মই পাহৰিছোঁ। টো বহুত ভাল জেগা মানে তাতে বহুত গছ- গছনি আছে। আৰু তাতে বহুত ইনভাইৰমেণ্টেল ষ্টাডিজ কৰিবলৈ মানুহ বিলাক যায় মানে অঁ ক্লাইমেট চেঞ্চৰ আৰু ইনভাইৰমেণ্ট
উম প্ৰজেক ভাল হয় মানে সেইটো জেগাটো মানে বহুত অঁ অঁ অঁ
শ্বিলং পিক বুলি কোৱা জেগাত।
অঁ
টাইমতো তাতে শ্বিলং পিকত বহুত ঠাণ্ডা আছিল তাতে অলপ অলপ বৰ পৰছিল।
অহ অহ শ্বিলঙততো সদায় ঠাণ্ডা হয়ে।
সদায় মানে এতিয়া ঠাণ্ডা নহয় আহ। যেতিয়া নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এনেকুৱা বতৰত ব বহুত ঠাণ্ডা হৈ যায় মানে
ঠাণ্ডা অ অ অ
শ্বিলং পিগৰ পৰা আমি বহুত জেগা দেখা মানে শ্বিলঙৰ টাউনগিলা দেখা পাওঁ আৰু। সৰু সৰু ঘৰ, বিল্ডিং, গছ -গছনি তাৰ পৰা বহু পুৰা ক্লিয়াৰ দেখা পাওঁ তাতে আমাক দিছিল। বাইনেকুলাৰ, বাইনেকুলাৰৰ লগত আমি বহুত দূৰ দূৰ জেগা চাব পাৰোঁ তাতে, তাতে এ সৰু সৰু ঘৰ নিচিনা বনাই থৈছে মানে কি কয় তাতে উঠি কিনি আমি চাব পাৰে পুৰা শ্বিলং।
অঁ অঁ অঁ
আছে মানে শ্বিলঙত ট্ৰেডিশন আছে তাহাৰ ট্ৰেডিচনেল খাছী ড্ৰেছ সেইটো পিন্ধি কিনে মানুহ বিলাক ফটো তুলিব পাৰে, মানে ফটো তুল-তুলি তাহাক অলপ
মানে বানাচ দিবা লাগব আৰু, অ' অ' সিটো বানাচটো দিবা লাগিব আৰু না, মানে ড্ৰেছ পিন্ধিলে আ অ সিটো।
অ', তাহাৰ অ ট্ৰেডিচনেল ড্ৰেছ, সেইটো মানে অফাৰ কৰে আৰ ফটোশ্বুট কৰিবৰ কাৰণে। তাতে শ্বিলং পিকতো ইটো অপচন পায় আৰু ইফালে ইলিফেনট কলচতো পায়।
উম।
অ', ৱাৰছ লেকত পায়।
ৱাৰচ লে
অ', তাতেও আছে এনেকুৱা মানে আ পায় আৰ অলপ পইচা দি কেনে পাই যায়। আৰ তাত তে শ্বিলঙত বহুত হেণ্ডমেড, মানে
অ হেণ্ডমেট অ।
বহুত কিবা কিবি বস্তু পাই আৰু অঁ।
মূল বস্তু সেইটো-
কাপোৰ কিনিও বেচে বহুত কাপোৰ নিজৰ ড্ৰেছ- ট্ৰেডিচনেল ড্ৰেছ এইগিলা বিক্ৰী কৰে।
এ অ।
বহুত মানে তাতে শ্বিলঙত ডিচি
ডিচিপ্লিন অঁ মানে আৰু ভাল আৰু না বহুত।
বহুত মানে জেগাগিলা চাফ চাফাই ৰাখে আৰু। দে আমাৰ টাইমটো ইয়াত-
অ হ'ব দে অ ধন্যবাদ।